হেল্ল', হেল্ল'!
অ' হেল্ল'! এনে আছোঁ, আছোঁ এনে। তুমি?
এনে আছোঁ বাৰু। ক'ত আছা তুমি? মই এনেই ৰাস্তা ফালে ওলাই আহিছোঁ উম।
আতচা অ', এইফালে ভণ্টিহঁতৰ ঘৰ পিনে আছোঁ।
অ' নিজৰ খবৰ ভালে?
উম, ভালে তোমাৰ?
ভালে মোৰো।
আতছা। উম, ভালেই তোমালোকৰ কোৱা।
ভালে বাৰু খবৰ। তোমালোকৰ ঘৰত কোন, কোন আছে?
উম, মা আছে, দেউতা, ভন্টি, দাদা।
অ'।
তোমালোকৰ?
মই, দাদা, মা, দেউতা আৰু আইতা আছে।
আতচ্ছা।
পিছে তুমি
হা
কিমানত পঢ়া কৈছোঁ?
চেকেণ্ড ইয়েৰৰ।
অ'।
আৰু তুমি?
মই বি য়ে
আচছা। এনে ঘৰৰ মানুহ বিলাক কি কৰি আছে?
আছে এনেই, তোমালোকৰ?
অ', ভাত খালা?
উম, খালোঁ। তুমি?
খালোঁ বাৰু।
অ', কি দি খালা?
মাছ।
অ'।
দালি, মাছ।
আতচ্ছা। আলু, আলু, বিলাহী, দালি।
অ'। ভালে চলি আছে
উম ঠিকেই আছে
অ
তুমি আজি কলেজত যোৱা নাই
নাই নাই যোৱা তুমি
নাই যোৱা নাই
অ এনে গৰম মাহত এতিয়া ক'বাত ফুৰিব যাবা নিকি
উম যাম
ক'ত
ফালে কবাত যাম বুলি ভাবিছো এতিয়া ভাবা ন মতলব যাম বুলি ভাবিছো এতিয়া কত যাম এইটো ভাবা নাই নাই
অ
যাম বাৰু কবাত ফুৰিব আৰু তুমি
আমি ভাবিছো যাম বাৰু ভালপোং যাম বুলি ভাবিছো যোৱা যদি কন্টেক্ কৰি আছো
উম কবা গলে
অঁ কণ্টেক্ কৰি আছোঁ তোমাক তুমি লগৰ কেইজনামান লৈ ল'বা গ'লে মানে
উম
তোমালোকে যাম বুলি ক ক ক ক'ত যাবা তুমি গলে মানে এনে প্লেছ টু
এ ভাবা নাই এতিয়া মতলব যাম বুলি ভাবিছিলো এতিয়া লগৰ বিলাকক ক'ব লাগিব না সুধিব লাগিব কত যাব উম কবা গ'লে
অ অ অ সুধি লবা ঘৰত
উম
কোৱা আৰু
আৰু কোৱা
বিজনেছ কিবা কৰিছা নিকি
সনেকাতো একো বিজনেছ কৰা নাই তুমি
কৰিছোঁ বাৰু বিজনেছ মানে কি মই চিকৰটি কৰো মানে জেগাটাত
কি কয়
চিকৰটি চিকৰটি চিকৰটি
আচ্ছা
এনে বিজনেছ কৰিলে মানে কন্টেক্ কৰিবা
অ কৰিম দিয়া ভাবি আছো কিবা কৰিম বুলি তেতিয়া কম দিয়া
কন্টেক কৰিবা
উম আৰু কোৱা
এতিয়া কি কৰি আছে বৰ্তমান
একো নাই এনেই আছো উম ভণ্টিহঁতৰ তাত আছো ইয়াত এনেই আছো আৰু বহুত গৰম
আমাৰ এইফালে বাৰু অলপ ঠাণ্ডাই আৰু
আচছা বৰষুণ দিছে নিকি
বৰষুণ দিয়া নাই মানে গৰম ইমান নহয় আৰু।
আচ্ছা
তোমালোকৰ ফালে বহুত গৰম নে কি
উম
অ' অ ' উ, তুমি মানে? আৰ্টছ লৈছে না কমাৰ্চ লৈছো।
কমাৰ্চ।
অ'
আৰু তুমি?
মই আৰ্ছ লৈছোঁ
আচ্ছা। তেনে এতিয়া এইটো কি কয় ডিগ্ৰী কমপ্লিট। কৰি উঠাৰ পিছত কি কৰিঢ়িম বুলি ভাবিছা।
চাই ল দে কি কৰো এপ্লাই কৰা নাই ইণ্টাৰভিউত ইণ্টাৰভিউ লগত মল ফৰেষ্টাৰ পুলিচ ইণ্টাৰভিউবিলাকত এপ্লাই কৰা নাই।
নাই।
অ'
তুমি?
কৰিছো বাৰু মই।
কিহত কৰিছা
অগ্নিবিৰত এছ এছ চি ফৰেষ্টাৰ কৰিম।
আত্ছা
কৰিব যোৱা নাই
ৰানিং কৰিব যাই থাকো
অ' কিমান কিলোমিটাৰ দৰা
কি
কিমান কিলোমিটাৰ দৌৰা কৈছো
কিলোমিটাৰ মানে আমাৰ ইফালে এনেকা ফিল্ড আছে তাতে যাও এতিয়া কিমান কিলোমিটাৰ এইটো। কিবা নকৰি ৰাতিপুৱা হ'লে যাওঁ আৰু দৌৰিব
দৌৰা এনেই
উ দুই পাক তিন পাক এনেকে
অ -অ ঠিকে আছে আমাৰ মানে ফিল্ড নাই যে আমি পকা ৰাস্তাতে যাওঁ
আচ্ছা আমাৰ ইয়াতে ওচৰতে আছে ফিল্ড।
এপ্লাই কৰিবা তুমি
উম ভাবিছো
অ'
অহা বছৰ মান
অ কোৱা আৰু
কোৱা
তুমি বিহু কোনতটো বেছি ভাল পোৱা কি বিহু বেছি ভাল পোৱা
ব'হাগ বিহু
অ ' পাতে তোমালোকৰ ফালে মানে মানে ন অ', অ',
তুম-তুমি তোমাক
মোৰ মাঘৰ বিহু বেছি ভাল লাগে।
আচ্ছা',
মাঘৰ বিহুত মানে আমাৰ ইয়াত চুৰ কৰে না মাঘৰ বিহুত মানে সেই ভেলাঘৰ বনাই।
উম,
ভাল লাগে আৰু তেতিয়া মাঘৰ বিহু।
উম, ভাল লাগে।
উম,
বহাগ বিহু-বিহুতটো বেছি ভাল লাগে কিন্তু।
ভাল লাগে বাৰু সেইটো হুঁচৰি গাব যাওঁ কিন্তু এতিয়া মাঘৰ বিহুত, বেছি ভাল লাগে আৰু।
উম,
কোৱা আৰু? হেল্ল',
উম-উম কোৱা?
তুমি কোৱা না?
সেই তেনে এতিয়া কি কৰি আছা?
এতিয়া মই এনেই বহি আছো গছৰ তলত।
উ,
কলেজ কিয় যোৱা নাই তুমি?
এনেই যোৱা নাই কালিৰ পৰাতো বন্ধ আছে না।
অহ, একদম হেৰিত খুলিব আৰু।
উম, প্লেন কৰি আছে চাগে যাব কাৰণে।
উম, কৰি আছোঁ আৰু যোৱাত,
উম,
তোমাক কন্টেকট কৰিম ক'লে আৰু তুমি গ'লে কনটেক্ট কৰিবা।
উম-উম, আৰু কোৱা?
তোমাৰ দুৰ্গা পূজা ভাল লাগে নে নাই?
ভালাগে।
অ' ক'ত-ক'ত যোৱা এনে চাব?
সেকাই আমাৰ ইপিনে আছে ঘৰৰ ইপিনে যাওঁ আৰু দুৰ্গা পূজা।
অহ, উম, কোৱা আৰু?
আৰু তুমি?
যাওঁ আমি এনেয়ে এইফালে চাব। আমাৰ ইয়াতো পাতে আৰু যাওঁফালে চাব।
আজিকালি ইমান ভাল নালাগে আগতে ভাল লাগিছিল।
নাই ভাল লাগে এতিয়া মাক এতিয়াই ভাল লাগে।
উম,
কোৱা আৰু হ'ব দিয়া। তোমাক মই কালি কন্টেক্ট কৰি আছো।